হেল্ল'?
অ কি কৰিছা?
অঁ, আছো এনে, তুমি?
মইয়ো আছো বাৰু, এনেই আছো। ভাত -পানী খালা নে নাই?
ভাত- পানী খালো ৰবা, তুমি খালা?
অঁ, নাই বাৰু মই এতিয়ালৈক খোৱা নাই, খামহে অলপ দেৰিকে।
আচ্ছা, আচ্ছা। বাকী কোৱা বতৰ পাতি? নাই- নাই ব্যস্ত নাই, বাকী বতৰ পাতি কোৱা কেনেকুৱা?
এ বতৰ কি ক'বা আৰু এইকেইদিন পুৰা ধামা ধুম ৰ'দ মাৰি আছে আৰু থাকিব নোৱাৰা গৰম।
আচ্ছা, আচ্ছা, ঠিকেই আছে বাৰু। আমাৰ ইপিনে ৰ'দেই দিয়া। বৰ-বৰষুণ তেনেকৈ দিয়া নাই, এই ৰ'দ পুৰা একদম।
তাকে তো, একদম বহুত অশান্তি হৈছে গৰমৰ কাৰণে।
তাকে, তাকে।
এ অলপ -অলপ কথা পাতো তোমাৰ লগত।
হয়।
এ এতিয়াতো মই জানাই, মই মানে গাঁও অঞ্চলত থাকো ন।
উম।
এতিয়া মানে আমাৰ ইয়াতে ওচৰে -পাজৰে- মানে বহুতো মানে তোমাৰ উদ্যোগ গঢ়ি উঠিছে। এনেকে আমাৰ ওচৰত বুলি ক'লে তোমাৰ- মোৰ ওচৰতে গাওঁখনত দুইফালে দুটা উদ্যোগ গঢ়ি উঠিছে।
মানে তোমাৰ -তোমাৰ, তোমালোকৰ সেইখিনিতে দুটা উদ্যোগ গঢ়ি উঠিছে।
অঁ, মানে তোমাৰ- পাঁচ কিলোমিটাৰৰ মানে এ ভিতৰে দুটা আছে উদ্যোগ।
হা -হা। ত' মই এতিয়া অনুমান কৰিব পাৰিছো যে আজিৰ বিষয়টো চাগে উদ্যোগীকৰণ হ'ব, নহয় জানো?
অঁ, উদ্যোগিকৰণে হব ঠিক ভাবিছা তুমি।
হয়, এতিয়া উদ্যোগ বুলি কলে তেনেকুৱা- তোমাৰ ইয়াৰ হয়তো, তোমাৰ নেতিবাচক দিশো আছে বা ইতিবাচক দিশো আছে।
আছে, আছে, নিশ্চয় আছে।
তুমি কি ভাবা, সেইয়াৰ ওপৰত?
এতিয়া, মই ভাবো যে ইয়াতে- ইতিবাচক দিশ বুলি ক'লে এতিয়া মোৰ গাঁৱৰ যিখিনি মানে নিবনুৱা আছিলে মানে, যিখিনি- আমাৰ যুৱক আছিলে নিবনুৱা বা যুৱক যুৱতীখিনি। সিহঁতে এতিয়া মানে ঘৰত এনে থকাতকে, তেওঁলোকৰ পঢ়া শুনাও মানে- যিখিনি সমাপ্ত হৈছে। গতিকে তেওঁলোকে উদ্যোগখিনি গঢ়ি উঠাত মানে সিহঁতৰ ওচৰে পাজৰে যিখিনি- মানে আছিলে, উদ্যোগে মানুহে তেওঁলোকক সংস্থাপন দিছে।
হুম, হুম।
যে তেওঁলোকৰ এনেকে সময় থাকে যে ৰাতিপুৱাৰ এটা সময় থাকে, গধূলাৰ গধূলিৰ সময় থাকে।
হয়, তুমি একদম ঠিক কথা কৈছা, তুমি একদম ঠিক কথাই কৈছা। যি- সকলে নেকি জীৱনত, জীৱনত নেকি বহুত পঢ়ি শুনিও- চাকৰি বা এটা ভাল, এটা হেৰি জীৱনৰ কিবা এটা কৰিবলৈ সক্ষম নহ'ল, - এটা ঘৰৰ কাষৰে সেই, ঘৰৰ কাষৰে সেই উদ্যোগটোত তেওঁলোকে নিজক বিচাৰি পাইছে। বা নিজৰ জীৱনৰ কৰ্ম সংস্থাপন বা নিজে নিজৰ ভৰিত থিয় দিবলৈ সক্ষম হৈছে, নহয় জানো?
ঠিক কৈছা, ঠিক কৈছা। এতিয়া আমি উদ্যোগ বুলি ক'লে, উদ্যোগ বুলি ক'লে মানে কি তোমাৰ যিখিনি আহে ইণ্ডাষ্ট্ৰি তোমাৰ- বহুত মানে মেনুফেকচাৰিং তোমাৰ গাড়ী বনোৱা হওঁক, তোমাৰ এইফালে- বা যোনবিলাক খোৱা বস্তু বনোৱাই হওঁক।
উম।
তেনেকুৱা বহুত ইণ্ডাষ্ট্ৰিৰ কথা মানে, উদ্যোগৰ কথা আহি, আহি পৰে। কিন্তু তেনেকুৱা উদ্যোগটো ইয়াতে বাৰু আমাৰ তেনেকুৱা উদ্যোগেই আছে, কিন্তু তথাপিও এতিয়া তুমি যিহেতু গুৱাহাটীত থাকা, গুৱাহাটীতটো বহুত মানে আছে উদ্যোগৰ প্ৰভাৱ।
হয়, হয়।
তোমালোকৰ তাৰে পৰিৱেশটো কেনেকুৱা?
আমাৰ তাৰ পৰিৱেশটো ক'ব গ'লে, খুব ধূলিময় বা তোমাৰ ধৰা মানে তাত আমাৰ, মানে তাত তুমি গৰমত মানে এইটো তোমাৰ যি মানে, তোমাৰ এইটো বই লৈ যোৱা বুলি কয়।
উম, উম।
তেনেকুৱা এটা পৰিস্থিতিত পৰা বুলি ক'লে হয়তো, ভুল নহ'ব চাগে, কিয়নো তাত তুমি যদি কলেজ যোৱা বা স্কুল যোৱা সেই ছাত্ৰ-ছাত্ৰীজনৰ তোমাৰ চাৰ্টটো একদম মানে তিতি আহে।
গৰমত মানে প্ৰায় ভিজি যায় আৰু।
হয়, হয়, তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হয় আৰু তোমাৰ উদ্যোগ কাৰখানা, উদ্যোগ কল কাৰখানা আদিৰ পৰা তোমাৰ যি ওপৰৰ পৰা তোমাৰ এ, এটা ধোঁৱা ওলাই ন'
সেই ধোঁৱাটোৰ ফলত, সেই ধোঁৱাটো, সেই ধোঁৱাটো ফলত তোমাৰ আমাৰ বায়ু, বায়ু খুব দু ষিত হয়, খুব মানে, খুব বেছি পৰিমাণে দূষিত হয় আৰু।
সেইটোতো হয় তাৰমানে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি উদ্যোগসমূহৰ মানে যিখিনি ধোঁৱা ওলোৱা চিমনি থাকে, চিমনিসমূহ এটা মানে দীৰ্ঘতম উচ্চতা থাকিব লাগে যাতে যিখিনি ধোঁৱা ওলাই সেইখিনি মানে বায়ুমণ্ডলত সংমিশ্রণ নহৈ ডাইৰেক্ট ওপৰলৈ গুচি যাব পাৰে।
হয়, হয়, তেনেকুৱা ধৰণে কিছুমান পদক্ষেপ ল'ব লাগে।
ল'ব লাগে। কিন্তু বহুতো উদ্যোগ এনেকুৱা আছে মানে চৰকাৰৰ নীতি - নিয়ম নামানে নিজৰ লাভটো ভাবি ভাবিকিনে কাম কৰি যায় থাকে। যাৰ ফলত ওচ চৰ পাজৰ যিখিনি মানে মানুহে বসবাস কৰে সেই ঠাইখিনিত, তেওঁলোকৰ বহুত মানে অসুখ। মানে বে বেমাৰৰ মানে সন্মুখীন হোৱা দেখা যায়।
হয় হয় এতিয়া তুমি কি ভবা যে কেনেকুৱা ধৰণৰ পদ ক্ষেপ ল'লে আমাকতো আমাকতো উদ্যোগ লাগিবই দিয়াচোন আমাৰ দৈনন্দিন জীৱনত উদ্যোগৰ প্ৰয়োজন আছে হয় নে নহয়? ত' গতিকে গতিকে তুমি কি ভাবা যাতে কাৰো একো লছ নহয় আৰু আমাৰ দৈনন্দিন জীৱনত টো যাতে এ উদ্যোগ এটাৰ ফ'লত একো ক্ষতি নহয়।
পঢ়ি উঠক পঢ়ি, হেল্ল' হেল্ল'?
অ', কোৱা এতিয়া?
মানে চৰকাৰে নিৰ্ধাৰন কৰিব লাগে যে এনেকুৱা তোমাৰ উদ্যোগসমূ্হ গঢ়ি উঠক, গঢ়ি উঠাত কোনো সমস্যা নাই কিন্তু মানে যদিও গঢ়ি উঠিছে যিখিনি মানে বসতিপূৰ্ণ স্থান থাকে মানে মানুহৰ। তাৰ পৰা তোমাৰ কিছু দূৰত মানে তোমাৰ অন্ততঃ পাঁচ, ছয় কিলোমিটাৰ মান দূৰত যতে উদ্যোগ টো গঢ়ি উঠি তেতিয়া মানুহৰ কোনো প্ৰভাৱ নপৰে তাতে, বেয়া প্ৰভাৱ নপৰে।
হয় হয় আৰু তোমাৰ আহ উদ্যোগ এটাৰ ফ'লত আমি আমাৰ খেতি অ খেতিডোখৰো আমাৰ বেয়া হয় ধৰা তোমাৰ অ', আজি তোমাৰ এটা, আজি তোমাৰ যদি মাটিডৰাত যদি কোনো কোনো উদ্যোগ প্ৰতি উদ্যোগ স্থাপন কৰিছে, তাৰ ফ'লত সেই মাটিখিনিৰ উৰ্বৰতা শক্তি আমি হেৰুৱাব লগা হয়।
হেৰুৱাব লগা হয়, এতিয়া তোমাৰ মানে কি হৈছে। অ', কোৱা কোৱা কোৱা। এতিয়া মানে আমাৰ এনেকুৱা হৈছে যে, তোমাৰ মইযে ক'লো, আমাৰ ওচৰতে দুটা উদ্যোগ আছে।
উম্।
তাৰ এটা উদ্যোগ তোমাৰ বহুত পুৰণি উ্যোগ আৰু এটা উদ্যোগ তোমাৰ বহুত পুৰণি উদ্যোগ, কিন্তু আৰু আন এটা উদ্যোগ মানে তোমাৰ অলপতে গঢ়ি উঠিছে, আৰু বেছি দুইবছৰ মান হৈছে। কিন্তু তেতিয়া কি হৈছে, যিখিনি মানে ওচৰৰ পাজৰৰ মানুহ আছে, তেওঁলোকক মানে পইচা দিছে বাৰু উদ্যোগটো বনোৱাৰ মানে বিনিময়ত, তেওঁলোকৰ মাটিত মানে বনাইছে উদ্যোগটো। গতিকে, তেওঁলোক লাভ কৈছে, লাভৱান হৈছে পইচা খিনি পাই। কিন্তু লাভৱান হ'লেও যিখিনি আকৌ, উদ্যোগটো ওচৰে-পাছৰে যিখিনি মাটি আছে, খেতি-বাতি কৰা।
উম্।
সেই মাটিখিনি তোমাৰ উৰ্বৰতা হ্ৰাস পাইছে, আৰু তোমাৰ যিবিলাক মানে বিষাক্ত কেমিকেল বিলাক আছে। সেইবিলাক মানে, ডাইৰেক্ট মানে তোমাৰ উদ্যোগৰ পৰা তোমাৰ ওচৰে-পাজৰে থকা খেতি-পথাৰত মানে বিয়পি পৰিছে, যাৰফলত তোমাৰ মাটিত গুণাগুণ নষ্ট হৈছে, লগতে তোমাৰ খেতি-বাতিও বহুত মানে ক'ম সংখ্যক হোৱা হৈছে তাতে।
হয় হয়, তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ সেই মাটিদৰাক আমি ক'ব গ'লে বালিৰ লগতে তুলনা কৰিব লাগিব, যেনে ধৰা বালিত আমি বালিত আমি যিমানে পানী নিদিওঁ কিয়, লাষ্টত সেই পানীখিনি, পানীখিনি তাত নাথাকে, হয়নে!
নাথাকে নাথাকে।
কিন্তু আমি যদি, মাটিত যদি ভাল মাটি এডোখৰত যদি আমি যদি পানী পেলাওঁ সেই, সেই সেই মাটিখিনি কিন্তু ইজিলি পানীখিনি শুহি ল'ব নোৱাৰে, অকণমান সময় লয়। ত' সেই তেনেকুৱা ক্ষেত্ৰ ৰ'দ, মাটিৰ উৰ্বৰতা শক্তি যেতিয়া হেৰাব, তেতিয়া আমি সেই মাটিখিনিক মাটি, মাটি কোৱাতকে আমি বালি বুলি কোৱায় উচিত হ'ব, নহয় জানোঁ।
ঠিকে কৈছাঁ, একদম ঠিক কথা কৈছাঁ, আৰু এইফালে তোমাৰ উদ্যোগ বুলি ক'লেতো, এইটো হয়ে বাৰু, যিখিনি উদ্যোগে বহুত আমাৰ অ', ক্ষতি কৰিছে, লগতে লাভো দিছে। কিন্তু এনেকুৱা কিছুমান উদ্যোগ আছে, যিবিলাকে মানে আমাৰ ক্ষ একেবাৰে শূন্য শতাংশ মানে আমাৰ ক্ষতি কৰে, মই তেনেকুৱা উদ্যোগ তুমি ক'ব গ'লে, এতিয়া তোমাৰ আছে যে, যিবিলাক আমাৰ ঘৰুৱা উদ্যোগ আছে, তোমাৰ বাঁহ-বেতৰ।
উম্, উম্, উম্।
তোমাৰ যিবিলাক মৃৎশিল্প আছে মানে। মাটিৰ বাচন বনোৱা, মাটিৰে মূৰ্তি বনোৱা।
হয়।
এনেকুৱা বহুতো উদ্যোগ আছে, যিয়ে মানে আমাৰ পৰিৱেশো বিনষ্ট নকৰে, আমাৰ মানে মানুহখিনিৰ কোনো ক্ষতি নকৰে বা বৃষাক্ত দ্ৰব্য, ৰাসায়নিক দ্ৰব্য মানে, তাৰপৰা মানে নিগড়িত নহয়।
হয়, এতিয়া তুমি কি ভাবা যে কেনেকুৱা ধৰণে লৈ গ'লে এইবোৰ, আমাৰ সমস্যাৰ আমি সন্মুখীন হ'ব লগীয়া নহয়।
মই কলোঁৱে, তোমাক মানে তোমাৰ এই খিনি ৰাসায়নিক ভাবে যিখিনি উদ্যোগ আছে, যাৰ পৰা তোমাৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, বিষাক্ত ধুৱনিকৰিত হয়। সেনেকুৱা উদ্যোগবোৰ মানে আমাৰ যিখিনি বসতিপূৰ্ণ স্থান তাৰ পৰা দূৰত মানে এ স্থাপন কৰিব লাগে, তাৰফলত মানে আমাৰ বহুতো মানে ক্ষতি নহয় আৰু যিখিনি মানে তোমাৰ ঘৰুৱা উদ্যোগ আছে ঘৰুৱা উদ্যোগসমূহ মানে মই ভাবোঁ, প্ৰায় মানে সকলো ঘৰতে থকাতটো মানে প্ৰয়োজন। কাৰণ তাৰ পৰা মানে বহুতো মানুহে চাবলৈছে। এতিয়া ধৰা তোমাৰ আমাৰ ঘৰত বাঁহ বেতৰ মানে বহুত সংখ্যক মানে মানে বা বাঁহ আছে, বেত আছে
উ'ম।
তাৰ পৰা তুমি এনে পৰি থকাতকে কিবা এনে দিয়াতকে তুমি তাৰ পৰা যদি, আহি বাঁহ এডাল কাটি তাৰ পৰা তুমি এ এখন ঢাৰি বনাইছা, এখন তুমি চা চালনি বনাইছা বা পাচলি থোৱা এটা খৰাহি বাইছা, সেয়া তুমি বিক্ৰী কৰিও তুমি মানে স্বাৱলম্বী হব পাৰিবা।
হয় হয় তুমি ঠিক কথাই কৈছা বাৰু, তেনেকুৱা ধৰণে হলে আমি স্বাৱলম্বী হব পাৰি। আৰু তোমাৰ আমি উদাহৰণস্বৰূপে মই তোমাৰ যদি মাজুলী ক'বলৈ যাওঁ, মাজুলীত তোমাৰ আ অ মা বাঁহ বেতৰ জৰিয়তে তোমাৰ মুখা আদি তৈয়াৰ কৰা হয়। ত' ত তেখেত তেখেত তেখেতো নিজে নিজৰ উদ্যোগ উদ্যোগ গঢ়ি তুলি আৰু এনেকুৱা এটা উদ্যোগ গঢ়ি তুলিছে যিটো উদ্যোগৰ ফলত নেকি কাৰো একো কাৰো একো চান নহয়, হয়নে?
লোকচান নহয় ক্ষতি নহয়।
তুমি নিজেই ক'লা যে যে বাঁহ বেতৰ যি উদ্যোগ উদ্যোগ আদি আছে, সেইবোৰৰ ফলত আমাৰ একো আমাৰ একো লোকচান নহয় কিয় কিয়নো সেইবোৰ সেইবোৰ সেইবোৰ পূৰ্ণ প্ৰকৃতিৰ পৰা আহাৰিত ত' গতি ত' গতিকে মাজুলী তাৰে তাৰে এক বিশেষ উদাহৰণ। কিয় কিয়নো কিয়নো তাত যিখিনি তোমাৰ আহ যিখিনি তোমাৰ উদ্যোগ আদি কৰা হয়, সেইবোৰ যেনেকুৱা ধৰা তোমাৰ মুখা আদি তোমাৰ তো-তো-তো তোমাৰ বাঁহ এডাল ধুনীয়াকৈ চাঁচি, সেইটো শুকাব দিয়া, আদি এনে ধৰণে কিছুমান এটা ভাল এটা ভাল এটা প্ৰক্ৰিয়াৰে এটা মুখা তৈয়াৰ কৰা হয় আৰু সেই মুখা আদি তোমাৰ, আহ ৰাসলীলাৰ সময়ত আহ বিক্ৰী কৰা হয় যিহেতু যিহেতু মা মাজুলী ৰাসলীলা বুলি ক'লেই অ, খুবেই জনপ্ৰিয়। নহয় জানো?
ঠিক কৈছা। এতিয়া মানে তোমাৰ মাজুলী বুলি ক'লে উদাহৰণটো ভালেই দিছা, তুমি মানে এতিয়া বাহঁ বেতৰ এনেকুৱা মুখাৰ সৃষ্টি কৰি তেওঁলোকে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ ঠাইখনৰো মানে গৌৰৱ উজ্বল কৰিছে। ঠাইখনকো মানে গোটেই, ভাৰতবৰ্ষতে তোমাৰ কি বুলি কয় এইটো জনপ্ৰিয় কৰি তুলিছে। কাৰণ বহুতো পৰ্যটক তাত তাতে আহে। এনেকুৱা উদ্যোগ মানে কাৰো একো মানে ক্ষতি হোৱা নাই, বৰঞ্চ ভালহে হৈছে।
হয় হয় ত সেনেকুৱা ধৰণৰ একো‌ ক্ষতি হোৱা নাই আৰু তেওঁ তেওঁলোকে স্বাৱলম্বী হে হৈছে অথচ নহয় জানো?
ঠিক কৈছা ঠিক কৈছা। এতিয়া মানে সেনেকুৱা গঢ়ি উঠক, অ কোৱা কোৱা
বিচাৰিছো যে তেওঁলোকে নি নিজে বুজি পোৱা হৈছে, যে আৰু আৰু প্ৰত্যেকজন ছাত্ৰ- ছাত্ৰীয়ে বুজি পোৱা হৈছে যে কেনেদৰে আগবাঢ়ি গ'লে আমাৰ উচিত হ'ব, আম আৰু আৰু তেওঁলোকে হয়তো সেই ৰাস মহোৎসৱৰ বাবে ৰৈ থাকে!
ঠিক কৈছা। এতিয়া মানে মানে মানুহে তেনেকুৱা উদ্যোগ হাজাৰটা গঢ়ি উঠক আৰু স্বাৱলম্বী হওক কিন্তু যিখিনি মানে আমাৰ ৰাসায়নিক মানে পদাৰ্থ নিগৰিত হোৱাত, ধোৱা নিগৰিত হোৱা যিখিনি উদ্যোগ আছে যিখিনি মানে ডাঙৰ ডাঙৰ উদ্যোগপতিয়ে বনোৱা উদ্যোগ আছে তাত মানে সাধাৰণ মানুহৰ যিখিনি লাভ বুলি কলে তেওঁলোকে মানে দিনটো হাজিৰা কৰি যিখিন লাভ হয় সেইখিনিহে লাভ বাকি যিখিনি লাভ হয় দুুকুটজনেই লাভ তাৰ পৰা কোনো সমাজৰো লাভ নহয় একো নহয়
হয় হয় পিছে আজি উদ্যোগীকৰণৰ ওপৰত তোমাৰ পৰা বহুখিনি অভিজ্ঞতা লাভ কৰিলো মই
ময়ো বাৰু কৰিলো তোমাৰ পৰা বহুতখিনি অভিজ্ঞতা লাভ কৰিলো।
দিয়া আজিলে এৰিছো বিদায়।
ঠিক ঠিক আছে বিদায় বিদায় ঠিক আছে হ'ব।